এইয়া কাম বন কৰে গা পা ধুই চাকি কি দিলোঁ, দি লৈ পেলাই চাহ অলপ বনাই খাই উঠিছোঁ।
অহ, কিহেৰে খালি অ', চাহ?
চাহ এইয়া পিঠাগুৰি কেক এটা বনালো আৰু। তাকে অহ, কেঁচা পিঠাগুৰি গাখীৰ দি পেলাই সানি তাতে ঘিউ হয়। তাৰপিছত কাজু খিচমিচ দি দিছো, দি পেলাই বনালোৱা আৰু হেৰি নাই কলৰ গুৰি
অহ, ঘৰতে নাৰিকল আছে।
অহ। আহ ', উম', ঘৰতে আছে নাৰিকল, নাৰিকল ঘৰতে আছে বোলে, অহ ', আহ ', ঘৰতে আছে গছ তাহ ভাত খাই নাযায় নহয় এনে চাহ তাহ খাই যে। ততি বা আহি পেলে ভাত খাই সি আৰু বনাই থম আৰু ইমান জঞ্জাল নাই বাৰু দিয়া অহ ', ইমান জঞ্জাল নাই যেনিবা। আগবেলা কাম খিনি থাকে আৰু ঘৰৰ কাম খিনি। ঘৰ চোতাল সৰা বিচনাৰ পৰা বাচন ধোৱা ন আকৌ এইসোপা চাফা তাফা কৰা এসোপা ঢেৰ থাকেই কাম। এই কাম বন কৰি এতিয়া। দুই হৈবেলাই গাত পা ধুই চাহ তাহ খাই আহিছো আকৌ ভাত বনাব হ'বই হাহ ',
হ'ব এঘাৰটা বাজে বোলো আগবেলা কাম খিনি কৰি আকৌ ভাত বনোৱাতটো এতিয়া দিমাক লগাব লাগিব কি বনাও কি নবনাও।
তাকে ভাবি আছো এই মাছ আহিছিলে বেপাৰী। পা ভকুৱা মাছ সোপা সেয়া সন্দা কৰি দল স ভগাই পেলাই ৰাখি থৈ দিলো পাচ পোৱা ওজনৰ মাছটো অকলে বোলত নাই আমাৰও মানুহ কম সিহঁতৰ মানুহ খোৱা বা তাৰপিছতে সে দি সেয়া ভাগ কৰি ললো
কেজি কেনেকে দিছে
তিনিশকে
অ অ
এতিয়া ধুই পখালি থৈ আহিছো আহ তাকে বনাম তাকে ভাবি আছো এতিয়া কিহৰ লগত বনাও এ উম
উ
ত এই একবাৰ জিকা ভুল সোপা সদায় খালেও আৰু মই ন উ আহ উম তাকে এই ইহঁতো আহিব যে আজি কম আহিলেই। এই কাইলৈ আজি আহিব মমাজনী।
অঁ অঁ।
তাৰপিছত তাকে এতিয়া বোলো অকণমান ভেবিল লতাহে বনাওঁনে হালধি দি হে। বনাও নে ভাবি আছো মনতে। তই কি বনাবি অঁ, তই কি বনাবি? উম। অঁ। সৰিয়হ আছে কেইটামান থাকে তেওঁ দেৰিয়ে হব গতিিয়াইফালে ন। অঁ অলপমানয় গৰম পানী দিলে বাাৰ হ'ব এ মই আকৌ খৰিৰ আঞ্জাটো বেয়া পাওঁ। মানে ভাল নালাগে। উম। সৰিয়হ দি হয় মচলা দি নহয়। তেঙাদি। তাকে ভাবিছো কচু ঠাযি আছে। কচু ঠাৰিকে কাটি আনো নেকি বুলোৱা। সেইটো ভাল হয়।
অঁ সেইটো ভাল।
উম এইয়া যে কলা কছুতো নহয় ভোক কছো নিচিনা যে নিল কচু। অঁ অঁ। সেইটো ঠাৰি আকৌ নধৰা নহয়। কনো সেয়া অঁ অঁ। ধুনীয়া লাগে। এ! এ! ইহঁতে সেয়া খাবওঁ নাপায়। ন তাত। উম তাকে ভাবিয়ে আছো। চ এডাল কাটি আনি পেলা বোলো। এধা থাকে। তেনেকে। বনাও এতিয়া। চিন্তা হয় দে হাঁ অঁ বনোৱা তে চিন্তা কি বনাম কি। এই ভাজি, ভাজি চাজি কৰিব আছে। কিন্তু একবাৰ ধুন্দুলি পাৰি থৈছোঁ কেইটামান, আকৌ ভাত কেৰেলাও আধা ইমান ছিগি আনি থৈছো। তাৰপিছতে ভেন্দি, ভেন্দি এপুৱা দেৰ পুৱা মান। এনেকে, অঁ! চিঙি আনি থৈছোঁ। অঁ এতিয়া কি বনাম আৰু ভাজি, সেয়া বনাম আৰু এখন আৰু, ভাতকেৰেলা লাবা কিবা, হ'ম! এজনী কালিয়ে আহিল। এজনী আজি আহিব। অঁ দুপৰীয়া ভাত খোৱাকে আহিম কৈছে, ছুটি লোৱা নাই, নাইট কৰি পেলাই অফ পাই যে, নাইট অফ পাই আহিছে যে। এ কেইদিন থাকে, আজি কাইলৈ, পৰহিলৈ যাবগৈ চাগে। চাগ চুম কাইলৈ যাবগৈ। উম! থকা কৈ নহয় আৰু ই ইমান বেছি থাকাকে, এদিন বা দুদিন অ'হ অ' চাব আহিছে আৰু, উম! উম! দূৰত হঁলে দিগদাৰ হয়, এতিয়াহ দূৰত আছে আহিবলৈ, এদিনৰ কাৰণে আহিব উম সেয়া আজি! অ' নাথাকে বেছিকে এজনীয়ে কালি পৰহি যাব, এজনী কালিয়ে যাবগে। তাত নাইট আছে, কাইল পৰা নাইট।
অ'হ অ'হ।
তই হেৰি এ তালৈ হেৰি যোৱা নাই, দেলহিত নাযাআ? গৈ পেলাই অলপমান ফুৰি আহিব পাৰিবি। অ পাৰিম আকৌ য এইয়া কোৱাাতাত ললে যাম সি অ ভাইমত আছে যে মানে দুটা মিলি আছে যাব ভাল নালাগে এ আমাৰ ওচ তই মানুহজনী যে, পুতেকটো সেয়া দেলহি থাকে নহয় গৈ পেলাই সে পুতেকৰ তাত গ'ল গৈ পেলাই হোৱা। পাঁচ দিন ফুৰি আহিলে গৈ কাশ্মীৰগল অ তহতে গলা ময়ো যাম দে কাশ্মীৰত মোকো লগ ধৰিবি চাই আহিমগৈ ন অ দুয় জেগা চাব মন যায় ন আকত গ ভাল লাগে আহ এই ফটো খোপা দেখুৱাই আছে চাই ভাল লাগে। কাশ্মীৰৰ, এই যে হেৰি যে এই মানুহকেইটামান যে মাৰিছিলে হাঁত পেহেল গান অঁ ইহঁতে সেইডোখৰ শুই আহিছে এ দেখ ফটো আনি পেলাই মোক দেখাইছে নহয় কৈছে তাৰপিছত যেতিয়া সেই মানুহ কেইটা আহীললৈ মোক কৈছে বৌ কৈছে এইখিনি জেগাতে কৈছে মানুহকেইটা মাৰিছিলে আমি কৈছো তাৰ পৰা আহিছো গৈ উম, অকমান ৰিক্সৰোঁল কথা হয়।
কাশ্মীৰ নগলো আও জন্মোত মানে সিহঁতক পৰীক্ষা চেণ্টাৰ পৰে ন ' পৰীক্ষাৰ,
অ 'এই তাৰপৰা তহঁতৰ সেয়া থকা জেগাৰ পৰা বেছি দূৰ নাছিলে ন 'এঘন্টামান বাট নেকি?
জম্মুলৈ এঘন্টাামান আৰু তাৰ পৰা জম্মুৰ পৰা কাশ্মীৰ বেছি দূৰ নহয়।
অ' এই আমাৰ লগতে মানুহ গৈছিল ল'ৰা এটা ছোৱালী এজনীয়ে গৈছিলে নহয় সিহঁতৰ জম্বুলৈ, যাব তাৰপিছত সেই সিহতে কৈছে। কৈছে আৰু আপোনালোক নামি। আমি কছাওঁ এঘণ্টামান গ'লে পামগৈ আৰু আমি ধৰি লওক কেইটামানত চাৰে তিনটা আঢ়ৈটা তিনটা মানত আমি নামিছো ন' অ' অ' সিহঁতে ৰাতিপুৱা পোহৰ হোৱালে পাবগৈ আৰু অ' সিহঁতৰ বাপেকহঁত মানে তাতে চাকৰি কৰিছিলে। তাৰ পিছত লগ আছে সিহঁতৰ সিহঁত আকৌ আছিলে যোৰহাটৰ ফালৰ পৰা আহিছে ছোৱালী ছোৱালী- জনিয়ে লৰাটোৱে। তা আমি এতিয়া মোৰ আমাৰ বান্ধৱী আছে তাতে। কৈছে আমি তালৈ যাওঁ। মাতি আছে বোলে।
তাকে তোহে মানুহ হে চাকৰ তেনেকুৱা আমাৰ নিচিনাই চাকৰি কৰিছিলে তাত পুষ্টি ন আহিছিল?
অ - অ- অ জম্মুত পোষ্টিং আছিল অ -অ উ।
আমি তেতিয়া কৈ ইহেঁতে গাঁৱত আছিলে যে হয় ভেন্সাৰ স্কুলত পঢ়ি আছিলে তেতিয়া। এতিয়া নগলো আৰু তাপা এতিয়া সেইকাৰণে এনে গৈছো বাৰু স জেগা খিনি বৰ।
বৰফ খাই ন' নোৱাৰে তাত। একেলগে গলে যাব পাৰিম দে মোক। আহ চাই আহো গৈ। এই জেগা খিনি ফটোকত দেখিলে চাওঁ চাওঁ লাগে ন আৰু এবাৰান টাৱানখন চাবগৈ লাগিব। টাৱাং খনো ভাল লাগে বুজিছ তাত চাই। উম তেওঁ মানে নে চালি গোৱা টাৱাঙখন।
তাৰমানানে আমি তেজপুৰ যে আছিলোঁ।
অ'! টাৱাং খন চাব এতিয়া, চাব লগীয়া জেগা হৈ আছে হয়, সেইখন? অ'! মানুহ ধেই গৈ থকা দেখো নহয়। অ'! টাৱাঙত।
মই এনে, গৈছোঁ হেৰিলৈকে, উম!
টাৱাং নাপালো গৈ, অলপ আগলৈকে গৈছো মানে উম অৰুণাচল, অৰুণাচল পৰসুকুন্দলৈকে মই গৈছোঁ। পৰশুকুন্দ চাই আহিলোঁ। অৰুণাচল। অ'! ৰাস্তা বৰ ধুনীয়া! অ'! পৰশুকুন্দত গৈছিলোঁ। নহয়। এই বিহুতে, মাঘৰ বিহুত।
অ অ, অ।
দে হ'ব দে, ন'। হ'ব দে? অ'! হ'ব দে। অ'! ‌ অ'! উম! উম! হ'ব দে। উম! উম! উম!